আহঁ বৰষুণ দি আছে নেকি সেইফালে হেল্ল' অ অকণমান চাইটো আহক
এইখেনৰ দুখন খেন চলাই আছে গৰম
অ সেইকাৰণো শব্দটো হৈছে
অঁ
অঁ অঁ অঁ অঁ লোৱা লোৱাহে হৈছে
অ খালোঁ ভাত খাই পেলাই অলপমান মানে আম আছিলে সেই কাম খিনি কৰি আছো
অ কি কাম কৰিছা
একদম মানে এৰি চাদৰ যে বনাই জানানে
অ অ জানো আমাৰ মাহতে বনাইছে আগতে
অ এই এই চাদৰ বনাবৰ কাৰণে সূতাটো প্ৰথমতে কাটিব লাগে নহয় মানে তাকৰি এটাত তাৰমানে হেৰি হেৰি সুতা খিনি অলপ পানীত জবৰাই পেলাই অলপ পিঠা চিঠা কৰি থৈদিব লাগে তাৰ পৰা সূতাবিলাক ওলাই ওলাই তাকৰিত তাকৰিত ভৰাব লাগে এই তাকৰিত ভৰাই আছিলো বেছি নাই আৰু শেষ হ'ব হ'ল তাৰপিছত অহাকালি মানে মানে কৰি বাতি কৰা বুলি যে কয় সেই ফ্ৰেমত ভৰামে ভৰাই পেলাই মানে বাতি কৰে তিনিদিন লাগিব তিনিদিন চাৰিদিন
অ অ এৰি আগতে বহুত আছিল এইবিলাক আজিকালি না এৰি এতিয়াও আছে এৰি চাদৰ
অ অ মই বিক্ৰী কৰোঁ তাৰ মানে ঘৰত বন বনাওঁ যে তাতে মানে বি কি কৰো দোকানত দি দিও হাজাৰ বাৰশ নখ
আহ
ঘৰৰ পৰাই লৈ যায়
অঁ অঁ
আমি আৰু এনেকুৱা দুকীয়া মানুহ এইবিলাকে কৰি থাকো আৰু
অ অ ঠিকেই প্ৰসাদ নিজে কৰিব লাগিব অ অ অ অহ
মাতটো মোৰ দাবুল আহিল উম
হয় নেকি এ যাহ
এ বাহিৰত মানুহ আছে সেইটো কাৰণে
কঠাল পাৰিলা বোলে
আহ অ কঠাল পাৰিলো দুটা পাৰিলো এ ল'ৰাটো আহিছিল অ আৰ বেছি কঠাল লগা নাই
অঁ
কমকৈ লাগিছে আগতে দুটা আছে পকা নাই আজি পকিছে এটা। এতিয়া সেইটো আমি খাম আৰু এটা মানে এটা এ তোমালোকৰ কাৰণে থৈছো আৰু এটা হে আমাৰ খুৰাটো
অ', যেতিয়া এইফালে যাব লৈ আহিব দিয়া।
অ', অ', অ', হ'ব পাৰেতো ঠিক নাই।
হা
বিয়া হৈ যাবও পাৰে ঠিকতো নাই
অঁ অঁ অ হেৰি
বেয়া নহয়
অ গুটি কেইটা ভাল লাগে খাই পেলাই মইতো গুটি বিলাক আৰু শুকাই থৈ দিছিলো ৰ'দত অলপমান শুকাই পেলাই থৈ দিম দালি চালিত বনাই খাম
জুইত পুৰি কেনে খাবাচোন একদম মাছ পুৰা নিচিনা লাগে অ', তাত অকমান হেৰি খাই খাৰ দিবা।
অ',
অকমান আদা চকি দিবা কি ভাল লাগে।
ত' আৰু গধূলি সময়ত টাৱাখনত ভাজি খাবাচোন। আজি অ', লাল চাহৰ লগত ভাল লাগে খাই। লাল চাহৰ লগত খাবাচোন।
অ', অ',
এই গৰম বন্ধত কতো নোযোৱা?
যাম বুলি গৰম বন্ধত যাম বুলি ভাবিছোঁ। কৰবাত ঠাণ্ডা ঠাই বিচাৰি।
অ', শ্বিলং তিলং এ যাব লাগিব ভয় লগা হৈছে। সেইটোৱেতো।
কিন্ত এতিয়া। মানে যতে যতে যেতিয়াই তেতিয়াই মানে হয় বৰষুণ হয় ৰাস্তা বন্ধ হই লাগে গৰম বন্ধ বুলি ক'বাত তো যাবই লাগিব।
অ', আমিতো হেৰিত যাম বুলি ভাবিছিলো শিৱসাগৰ যে। শিৱসাগৰ কাৰেংঘৰ তলাতল ঘৰ এইব সেইবিলাক চাবৰ কাৰণে অ', সেইবিলাকত ভয় নালাগে অলপমান গাঁৱ আৰু কিন্তু পাহাৰ খাই শিলং তিলং ভয় লাগি এই পিনে নাযাওঁ অঁ' স শিৱসাগৰত যাম বুলি আমি মানে আলোচনা কৰিছো আৰু বেলেগ মানুহ যাব আমাৰ লগত একেলগে গাড়ী এখন অ', ' গাড়ী এখন ভাড়া কৰি।
অ',
যাম বুলি ভাবিছোঁ।
অ', তাত আৰু একেলগে গ'লে মানে নাজিৰা যে নাজিৰত এটা মন্দিৰ আছে নহয় অগ্নিৰাম মন্দিৰ বুলি কয় সেইটো দেখোন বহুত বিখ্যাত আছে।
বিঘাৰ অ', শুনি আছো বা মোবাইলতো দেখা পাও
অ' সেই মন্দিৰত যাব পাৰিলে ভাল আছিল।
অ' বছৰ কিমান দ আগবঢ় বাৰু
অ' মানে মানুহৰ মুখে মুখে শুনি আছো মানে প্ৰমাণ আছে আৰু তাৰ মানে লৰা ছোৱালী নাই সেইবিলাকৰ ল'ৰা ছোৱালী বেছিকে মানে বাতচ্ছা হোৱাৰ কাৰণে বেছি প্ৰমাণ আৰু।
অ' নি সন্তানৰ কাৰণে বেছি যায় আৰু আৰু সেই যোৱা কালি মই মোবাইলত পাইছোঁ এই চৈধ্য বছৰৰ মূৰত হৈছে।
উম, উম,
ইমান ভগৱানৰ মানে আশীৰ্বাদ আছে যও তাৰ মানে ভাল আছিলে বাবু হতক লৈ
সেইটোতো আৰু কি অনলাইন মানে শৰাই দিলেও হয়।
অ', সেইটো হয়।
ডিজিটেল মানে মন্দিৰ এইটো
অ', ভগৱানো ডিজিটেল হৈ গৈছে।
মানে ইমান দূৰৰ পৰা দূৰৰ পৰা মানে চাকি দিয়ে শৰাই দিয়ে কিন্তু সিহঁতৰ নতোন মনো কামনা পূৰণ হয়।
অঁ। অ' তাৰমানে কি মানে এইটো বুজাইছে মানে তাত গ'লে যে ভগৱানো ভাবা সেইটো নহয় ঘৰতো যদি সঁচা অন্তৰেৰে মানে প্ৰাৰ্থনা কৰা লাই ম ঘৰতে ৰবা সেইটো আৰু। মানে অনলাইন কৰাৰ মানে ক মানে ভাবা যে অনলাইন কৰিলে পইচা বা সেইটো নহয় আৰু তাত গ'লেও পাঁচশ টকা পাঁচ হাজাৰ টকা হৈ যাব ইয়াতে পাঁচশ টকাতে হয়।
আহ তাৰমানে এইটো বুজাই আৰু ভগৱান মানে চবতে আছে আৰু
ঘৰৰ পৰা সেৱা কৰিলেও পাৰে। অ' এইটো ত ভুল বুজব নালাগে মানুহে কৈছে যে ন অনলন সেইটো নহয় তাত দামতটো যদি পাঁচ হাজাৰ টকা খৰচ হয় স পচশ টকাতে হয় সেই
কথা হয় সেইটো ইমান দূৰৰ পৰা যদি সেৱা কৰিলে হয়
অঁ অ' তাত যাই পেলাই
এইটোয়ে বুজা যায় তাৰমানে ভগৱান মানে ঘৰ নিজৰ ঘৰতো আছে ইয়াৰ পৰা সে কৰিলো হয়।
হয়
এইটোকে বুজাই আৰু।
অ' মই কিন্তু কৰিছিলো। বহুত
অ বহুত মানে এজনৰ মুখৰ পৰা শুন কিনে আৰু এজনে যায় এনেকৈ মানে ফেমাচ হৈ গৈছে। আৰু তাত ভোকো ভোক মানে পায়স দিয়ে।
অঁ দিয়ে। অ' অঁ
অ'
পায়স দিয়ে
আৰু তাত মিঠাতেল মিঠাতেল মানে ডাঙৰ চাকি আছে নে কি?
অঁ অঁ তাত দিয়ে।
তাত মিঠাতেল দিব লাগে। বেলেগ ঘৰৰ পৰা একো নিব নালাগে তাৰে তাৰ পৰাই চব মানে হে পাই আৰু
আজিকালি হেৰি বোৰ যে চবে প্ৰসাদ লৈ যাইছে ললে তাত মানে বহুত দম হৈ যায় প্ৰসাদ বিলাক জমা হৈ যায়, জমা হৈ গ'লে এইবিলাক পেলাই দিব বেয়া লাগে খাবওতো ইমান নোৱাৰে সেইকাৰণে অ' সেইকাৰণে তাৰণে ৰাতিপুৱা এখন বাবাৰ নামত দিয়ে তাৰ কাৰণে পইচা দিব কৈছো ঠিকে কৈছে কিন্তু হয়, হয়, অ',
ত' বস্তু দিলে কি হ'ব সটোতো নাখায়তো ইমান দ মানে হেৰি অ
চৰাইখনতো মোটামুটি তিনশ চাৰিশ টকা আ, দিবই লাগে তাতকৈ যাতে ৰদ দু টকা এটা দি মন্দিৰতে কিবা বনাব পাৰিব।
আহ,
তেনেকুৱা আৰু সেইটো ঠিকে নহলে এটা ঘৰত মে প্ৰসাদ বিলাক জমা হৈ থাকে। সেইবিলাক পেলাইে দিয়ে সি যোৱা প্ৰসাদ বিলাক কি কৰিব আৰু? কৰ মানুহে খাব।
অ',
পেটুলৰ কৰিছে। আৰু শিৱ ৰাত্ৰিটো আৰু কিমান ডাঙৰকৈ হয়। শিৱৰাত্ৰিৰ আৰু পলিবম হ'ব নহয় পলিবমতো হ'ব।
অ', অ', অ', তেতিয়া বেছি হয় ন'?
অ', শিৱৰাত্ৰিটো বহুত একদম হাজাৰ হাজাৰৰ ওপৰত মানুহ
হয় নিকি?
অ', ধৰ্মা আহাৰৰ আহাৰৰ মাইটো শাওনৰ মাহ পৰিবয়ে।
আমাৰ ইয়াতো এটা মন্দিৰ আছে নহয়। জ্যতিলিং মন্দিৰ বুলি কয়, সেইটোতো বিখ্যাত মন্দিৰ, অ',
এইটো মই গৈছো ইমান ভাল লাগে, মনৰ আশা অ', মনৰ আশা পুৰন হৈছে মোৰ তাত।
হয় নিকি?
অ', দে মই আমি এনে বাবুহতক লৈ যোৱা নাই বাবুহতকে লৈ যাম, কিন্তু শাওণৰ মাহত হ'লেও ম গলে বহুত ভিৰ পাব সিহঁতে। এই গলে যে এনেকুৱা অ', গৰমো
অকণমান ঠাণ্ডা পৰিলে চিকেন হেৰি হ'ল
অ', ইয়াৰ পৰা ৰিক্সা লৈ যাব পাৰি নে নোৱাৰিম বা ইৰিক্সা লৈ?
এনেকুৱা পাৰি নেকি। ইৰিক্সা নিয়াতকৈ হেৰি নিয়াত ভাল।
অ', আজিকালি বেটাৰী গাড়ী ওলাইছে নহয়। ইলেক্ট্ৰিক যে অ'ট' সেইবিলাকতো যাব পাৰি।
অ', অ', সেইবিলাকো যাব পাৰে আৰু সুবিধা হৈছে।
অ', মানে সেইকেইখন বহুত স্পীডত যাই ভয়ে লাগে।
অ', অ',
মই গৈছিলোঁ দে মাহতৰ কাজ আছিলে গৈছিলোঁ। কিন্তু ইমান স্পীডত যাই ভয়ে লাগে।
অ',
আৰু আজিটো পিছে বন্ধই হ'ল ছাগে।
হয় নেকি?
খুবেই আহ অ ৰিক্সা নায়েই বেছি ভাগ এইবিলাকে ইলেক্ট্ৰিক অটখনে বেছি হৈছে
অ
মানুহো পটক কৰি পইচাওঁ কম অলপমান মানে উবেৰবিলাকত বেছি পইচাঁ এয়াতে আৰু কম পইচা তাকেই আৰু
এতিয়া মানে শাওণৰ মাহত বহুত মানুহ হ'ব।
অ', শাওনৰ ভলিবমৰেই হেৰি নহয়
অ',
ৰাতি মানে ৰাতি বেছি মানুহ যায় আৰু, আৰু তাত মানে বহুত
মানুহবিলাকে মানে ভোক দিয়ে খাবৰ কাৰণে
নহয় মানুহ বিলাকে হেৰি কৰে ৰাতি ৰাতি যাই পেলাই গোটেই ৰাতি লাইন ধৰি ধৰি ৰাতিপুৱা পানী ধালি গুচি আহে বৈশিষ্ট্যৰ পুৰা পানী আনিব যায় তাৰ পৰা আহিএ শুক্লেশ্বৰততো ভালে আৰু কিছুমানে ৰাতি ৰাতি যায় ৰাতিপুৱা লাইন ধৰি ধৰি ৰাতিপুৱা পানী ঢালি ৰাতিপুৱা গুচি আহে
অহ
মই মানে ল'ৰা মানুহ বেছি
আমি মানে গৈ পোৱা নাই ৰাতি এনে দিনত গৈছোঁ
অ ৰাতি আমিওটো গৈ পোৱা নাই কিন্তু সেইটো জানোঁ আৰু আমাৰ এই ওচৰৰ দাদা এজনে যায় নহয় যোৱাবাৰ যোৱা নাই মই তাৰে আগৰ বাৰ গৈছিলোঁ মানে পূজা চূজা কৰি তাত মানে মাৰোৱাৰী মানুহেই তাত মানে বহুত কেইবিধমান ডান খুৱাই আমি তাৰাহত খালোঁ মই গৈছিলোঁ আমাৰ হাজবেণ্ড গৈছিল আৰু বাইডেউৰ ল'ৰা এজনী গৈছিল ল'ৰা এটা আৰু ছোৱালী